কোৱা। অ মই ভাইটিৰে স্কুলৰ প্ৰজেক্ট কৰি আছিলো।
হয়। মই এনে আছিলো ৰবা। তুমি ভাইটিৰ প্ৰজেক্ট বনাইছা যে স্কুলৰ তোমাৰ স্কুলে হে-
অ, অ' মোৰ শেষ, মইতো এতিয়া কলেজতে পঢ়ি আ- চো ন ভাইটিৰে বনাই দি আছিলো দিয়া মানে ভাইটিৰে এতিয়া কৰিবই খোজা নাই। মোকে কৰি দিব কৈ আছে মানে তাই মানে সি ভালকে নাজানে ন। সেই কাৰণে মই বনাই দিছিলো মইতো আগতে বহুত প্ৰজেক্ট বনাইছিলো স্কুলৰ টাইমত। অ' সেইকাৰণে আৰু ভাইটিৰো বনাই দি আছো।
স্কুলৰ টাইমত বহুত প্ৰজেক্ট আহিছিলে আমিও বনাইছো।
হয়, হয়, ভাল লাগিছিল ন' স্কুলৰতে, এতিয়া মনতে পৰে তুমি মানে ভাল লাগি গ'ল এতিয়া।
হয় মানে স্কুলৰ টাইম- টো স্কুল এতিয়া তুমি বনাই আছা বুলি তোমাক মানে, আৰু মানে ভাল লাগি আছে যি আগত- সেইটোৱে মেনকে বনাইছিলো বুলি কেনে।
যেনেকা আমি প্ৰজেক্টত যেনেকা ডিজাইনবোৰ বনাইছিলো। কিবা কিবি আঁকছিলো সেইবোৰ মানে এতিয়া ভাবি কিনে ভাল লাগে এনেকুৱা কলেজত তেনেকুৱা
হয়, চাইন্সৰ যি বস্তু আমাৰ প্ৰজেক্ট যি দিছিলে মানে আগৰ চাইঞ্জ বুকত থাকে নহয়, মগজ বোৰ আকিৱ ৰাখিব দিয়ে।
হয় ঠিকে কলা অৱ' এই তু মগজ বোৰ অ তুমি ঠিকে ক'লা, সেইটো বনাইছিলো, আমি ভাল লাগিছিল।
ভাল লাগিছিলে, তুমি স্কুলত মানে সদায় গৈছিলা নে স্কুলৰ টাইমত!
অৱ সদায় গৈছিলো মইতো স্কুল যাই কিনে বৰ ভাল পাইছিলো আগতে বৰ মানে ফ্ৰেণ্ডো আছিল ন লগবোৰ আছিল। ছিল চাৰিজন পাঁচজন লগ আছিল চবৰ লগত গৈছিলো আৰু ভাল লাগিছিল আৰু এনেকুৱা নহয় যে কেতিয়াবা যাব মনে যোৱা নাই। আৰু লগ লগ কেইটাৰ কাৰণে চব মানে গৈছিলো আৰু গ মানে সদায় সেইকাৰণে, তুমি গৈছিলানে?
ভালো লাগে অলপ মানে একেলগ থাকি কেনে হাঁহি ফূুৰ্তি কৰি কেনেও ভাল লাগে।
ঠিকেই ক'লা, তুমি গৈছিলানে?
হয় হয় মই সদায় গৈছিলো মানে স্কুলো নহয় কলেজো মানে সদায় সদায় যাওঁ আৰু মই। মানে যিহেতু মানে ভাল লাগে আৰু মোক সদায় গেলে মানে আমাৰ স্কুল দূৰ আছিলে আগতে। কিন্তু যোৱাতটো আমি সদায় গৈছিলো আৰু।
অ মোৰতো স্কুলতো ঘৰৰ ওচৰতে আছিল মানে এনে মানে যোৱাতে বেছি বেছি টাইম নালাগে আৰু পাঁচ দচ মিনিটত মান লাগে, মানে ওচৰত আছিল সেইকাৰণে সদায় গৈছিলো আৰু ভাল লাগিছিলে স্কুলত যা যাওঁতে মানে খেলিব পাৰো ফ্ৰেণ্ডৰ লগত লগ কেইটাৰ লগত। চবৰ লগত মিলি কিনে খেলিব পাৰো আৰু ঘৰত থাকিলে এনে খেলিব মনে নাযায় মোৰ ঘৰৰ বেছি লগো নাই ন। এনে ওচৰা ওচৰি লগবোৰ আছে ইমান মানে তাহাঁতিও স্কুলত যাই থাকে। সেইকাৰণে আৰু মইয়ো স্কুলতে গৈছিলো স্কুলতে বেছি লগ আছিল আৰু খেলিছিলো বৰ ভাল লাগিছিল।
হয় হয় স্কুল টাইমতটো আৰু তুমি কি কৰিছিলা স্কুলৰ পৰা যেতিয়া মানে ব্ৰেক টাইমত কি কৰিছিলা?
ব্ৰেক টাইমত আমি কি কৰিছিলো তুমি এতিয়া ক'লে তুমি ইমান হাঁহিবা। আমি ব্ৰেক টাইমত কি কৰিছিলো মানে এম আমাৰতো এনে খিচাৰি দিছিল নয ব্ৰেক টাইমত আমাৰ চৰ কাৰী স্কুল আছিল। তেতিয়া মানে সি খিচাৰি চিজাৰি খাই কিনে আমি মানে ওলাই গৈছিলো বাহিৰত, এটা গলিটো আছিল। ততে গলিত যায় কিনে জামুনৰ গছ আছিল। এই জামুনৰ গছ আছিল। তাতে যোগে আমি ইমান যাম এইটো কৰি কিনে অ মানে অ খাই ছিলো চুৰি কৰি খাইছিলো তেতিয়া এবাৰ কি হ'ল ছাৰে ধৰিছিলে আমাক। ধৰি কিনে ইমান পানিচমেন্টো দিছে তেতিয়াৰ পৰা যোৱা নাই আগতে এনে বহুত মানে বদমাচি কৰিছিলো দুষ্ট কাম বোৰ কৰি বৰ ভাল লাগিছিল। মই মোৰ ফ্ৰেণ্ডবোৰ মিলি এইটো গলিটোত মানে সদায় গৈছিলো। এতিয়া মনত পৰি এই গলিটো চালে মানে আমাৰ ঘৰৰ। ওচৰৰ পৰা দেখা পায় এইটো গলিটো। সেইটোত যাই কিনে আমি সদায় জামুন বুটুলিছিলো মানে ৰাস্তাত পৰি যায় ন। সেইটো তুলি কিনে খাইছিলো আৰু গছৰ পৰাও ছিঙিছিলো বৰ ভাল লাগিছিল আগতে যাম মোৰ বৰ ফেব্ৰেট লাগিছিল।
হয় জাম বোৰ বৰ ভাল আৰু জাম খালেও ভালো হয় মানে নিজৰ গাৰ কাৰণে মানে। বৰ ভাল হয়, জাম খাব লাগে।
হয় ঠিকে ক'লা আৰু কি হৈছিল মানে আমাৰতো বগা ড্ৰেছ আছিল ন মানে চাৰ্ট টো। স্কুলৰ চাৰ্টো বগা আছিল তেতিয়া মানে জামুনৰ এইটো কিবা ফৰি গ'লে মানে এইটোতো কালাৰ লাগি যায় ন ৰংটো তেতিয়া কি হয় গৈ মানে পুৰা ৰং -টো লাগি আছে মই যেতিয়া ঘৰত আহিলো মানে মায়ে ইমান পিটিছিল মোক।
হয় অ' জামৰ দাগটো লাগি যায় হয়, গুচি নাযায় কিন্তু বহুত বেয়াকে লাগে আৰু
উম ঠিকে ক'লা। আমি স্কুলত দৌৰা -দৌৰিও খেলিছিলো বহুত মানে স্কুলতো সৰু আছ কিন্তু মানে বৰ ভাল লাগিছিল কিন্তু খেলি কিনা। বৰ ভাল লাগিছে বৰ লগ বোৰৰ মানে বৰ ভাল আছিল মানে সেইকাৰণে। মানে সেনেকুৱা নাছিল স্কুলৰ টাইমত সেনেকুৱাই থাকে ন লগবোৰ মানে বহুত মানে ভাল থাকে।
ভাল আমাৰ আমাৰ স্কুল যি আছিলে ন আমাৰ মানে সময়ত অ', আমাৰ বাহিৰ ওলাব দিয়া নাছিলে মানে ব্ৰেক টাইমৰ হ'লে মানে। ভিতৰতে থাকিব লাগে এনে ফুচকাৱালা আহে আৰু বাহিৰত আমি ফুচকা খিনি খাওঁ টিফিন টো লৈ যোৱা যায়। সেই টিফিন লৈ, টিফিন লৈ যাওঁ টিফিন খাই কেনে আৰু মানে তাতে খেলি থাকো আৰু। আৰু যেতিয়া আমি বাহিৰ ওলাই আহো মানে আমাৰ পেট্ৰলপাম্প বুলি কেনে এটা জাগা আছে তাৰ পৰা আমি বহুত ঠাণ্ডা পানী বোৰ লৈ থাকো ইমান ভাল আমাৰ স্কুলৰ পানী আছে। কিন্তু মানে গৰম, গৰম পানী আহে, মানে গৰম দিনত মানে বহুত গৰম লাগি যায় ন। সেইটো কাৰণে তাতে যাওঁ যাই কিনে বহুত ঠাণ্ডা ঠাণ্ডা পানী পাওঁ বহুত ভাল লাগে পানীটো খাই। পানীটো খাওঁ আমি পানীটো খাওঁৱে আৰু নিজৰ গাটো পেলাও। গাত পেলা মানে ফ্ৰেণ্ডোৰকো মানে এনেকা লগ পেলাই দিওঁ ত পাছত তাৰ পৰা আমি পৰা ভিজি যাওঁ আৰু মানে।
আচ্ছা, তুমি যিহেতু ঠাণ্ডা পানীত। কৈছাএইটো মানে এইটো শুনি কিনে মোৰ এটা মনত পৰি গ'ল মানে এইটো সৰু থাকোতে আমি স্কুলত মানে। আমি স্কুল তিনটকীয়া আইচ ক্ৰীম পাইছিলো আগতে। এইটো অৰেঞ্জ কালাৰ থাকে, কমলাৰ থাকে এইটো কল হয়।
হয়, হয় এইটো। তিনিটকীয়া আইচক্ৰীম আমি ইমান খাইছিলো এইটোত আমি কি কৰিছিলো জলজিৰা দি কিনে খাইছিলো ইমান বিৰাট টেষ্ট। লাগিছিল সৰুতে কিন্তু এতিয়া মনত পৰিল। এতিয়া ভাল লাগে অ', অ', অ'। পেপচি আছিল সেইটো খাইছিলো আৰু এটা পইচা থাক নিচিনা চক্লেট্। থাকে ন পইচাৰ নিচিনা থাকে সেইটো খাইছিলো অ' আৰু তে টেটলি টেঙা তেতলি যে থাকে গুল গুল কে চকলেট সেইটোও খাইছিলোঁ। বৰ ভাল লাগিছিল আগতে সেইবোৰ বহুত খাইছিলোঁ আৰু এটা ব বগৰিৰ গুৰি থাকে এইটো পাইপৰ নিচিনা থাকে।
তুমি স্কুল যেতিয়া ছুটি হোৱা সময়ত কি কৰিছিলা?
স্কুল ছুটি হোৱাৰ সময়ত মানে আমি সবে ফ্ৰেণ্ড মিলি কিনে আহ আহিছিলোঁ ঘৰতে মানে আমাৰ ঘৰৰ ওচৰৰ ফ্ৰী ফ্ৰেন্ড আছে চবে, লগবোৰ। তেতিয়া মানে আহিছিলো আৰু কেইজন আছিল যে দূৰত আছিল আৰু তেতিয়া ঘৰত সেনেকুৱাই সবে মিলিকিনে, খেলিকিনে আহিছিলো ঘৰতে আহিছো সৰু থাকো তাতে আৰু ক'ত না যাম ন' সেনেকুৱা আৰু ওচৰতে আছিল স্কুল সেইকাৰণে, দুটামানত ছুট ছুটি হৈছিল তাৰ পিছত দুটাত ঘৰত আহিছিলো আৰু ভোকো লাগি যায় ন সৰু থাকোতে ইমান বহুত জল্দি ভোক লাগি যায় আৰু বাৰটা মানত আমাক খিচাৰি দি আছিল এইটো খিচাৰী ইমান টেষ্টি আছিল খিচাৰীৰ লগত। কেতিয়াবা মানে আ আলু পিতিকা দিছিল আৰু কেতিয়াবা চাটনি সেইবোৰ দি ছিল বহুত বৰ ভাল লাগিছে, কেতিয়াবা দালি ভাত খাইছিলোঁ। ডালি -ভাত, আলু পিটিকা, হয়, হয়, হয় ঠিক। তে কলা। চৰকাৰী ইস্কুল এইটোয়ে ভাল, আৰু মানে চৰকাৰী এইটোৱে ভাল যে কিবা-কিবি খাব পাৰিবা, তাতে দিয়ে টিফিন লৈ যাব নালাগে তাত। তে দিয়ে সেইটো, আৰু ইস্কুলৰ খিচাৰি বৰ টেষ্টি লাগে। সেইটো চাবাচোন, ইস্কুলৰ আৰু কিবা হয়, হয়। চৰকাৰী ইস্কুলৰ খিচাৰী বোৰ বৰ ভাল লাগে, টেষ্টি লাগে খাই কিনা। আগতে বৰ খাইছিলোঁ আৰু আমি থালি লৈ গৈছিলো মানে বেগত। তাৰপিছত চবে লা আমি লাইন লাগি কিনে খাইছিলোঁ। বৰ ভাল লাগেটো মনত পৰিলে আৰু এতিয়া।
অ', এতিয়া কথাটো ওলালে আৰু ভাল লাগে আৰু ইস্কুলৰ কথাত টো ক'লে বেছি ভাল লাগে, মনত পৰি যায় আগৰ দিনটো। হয়।
অ। হয় আৰু আগতে মানে সৰু থাকোঁতে এটা মানে বা এইটো আছিল বম আছিল মানে এনেকুৱা কিবা কাগজৰ নিচনা আছিল হা। সেইটো আমি কি কৰিছিলোঁ, মানে সৰু-সৰু পাতথৰেদি এইটো মানে তাতে মাৰিলে সেইটো ফুটি যায়, সেনেকুৱা এইটো আমি ইউজ কৰিছিলোঁ।
হয়, হয়। হয়। টেপ-টেপ মাৰি মা মাৰে সোমোৱা থাকে। হয়। এনেকুৱা মইও খে খেলিছিলোঁ, হয়। বৰ ভাল লাগিছিল। হয়, আমাৰটো ছুটি হোৱা সময়ত তুমি স্কুলৰ পৰা কিবা ক'বাত গৈছিলা নেকি? ফুৰিব কাৰণে এনেকুৱা।
সেনেকুৱাতো কেতিয়াও যোৱা নাই। সৰু আছিলোঁ আৰু সৰু থাকোঁতে ক'ত নাযাওঁ। আমি এই কলেজৰ পৰাটো যাওঁ এনে ইস্কুলৰ পৰা যোৱা নাই আৰু। আউ, আচ্ছা। মই মানে স্কুলত ন', আমাৰ মানে এটা এইটো হৈছিল আ আমাৰ স্কুলত কি এবাৰ এ মানে এটা এক্সাম হয়। য কৰা বুলি এক্সাম হৈছিলে আগতে। তেতিয়া মাটিৰ বস্তুৰ বনাই কিনে লৈ গৈছলোঁ, এতিয়াও মনত আছে। বৰ ভাল লাগে মাট টিৰ আম বনাইছিলোঁ, মাটিৰ কিবা-কিবি ৰঙালাও সেইবোৰ বনাই কিনে লৈ গৈছিলোঁ। বৰ মনত পাই। তুমি লৈ গৈছিলা নে এনেকুৱা ইস্কুলত?
হয়। আমাৰ স্কুলৰ পৰা লৈ যোৱা মানে সোধে ন', ছাৰ মানে এনভাইৰনমেন্ট দিনা মানে ফ, ফুলৰ গছবোৰ লৈ আনিব দিয়ে। তাপোৰ নিজৰ নাম লিখিব দিয়ে, মানে তোমাৰ নামটো লিখি থ'বা। যিহেতু তুমি গম পা। তাতে তুমি মানে কয় আৰু এইটো তোমাৰ গছ, তুমিয়ে ইয়াতে মানে পানী দিবা। মানে কিবা হেৰি হ'লে মানে মৰি গেলে পুলিটো তুমি ভালদৰে কৰিবা মানে, সেইটো কাৰণে আমাৰ নিজৰ নিজৰ নাম লিখিব দিয়ে আৰু।
অ', অ'। মোৰো এনেকুৱাই আছিল। আমাৰো গছবোৰ লৈ গৈছিল আৰু আম টাব বনাই কিনে মাটিৰ আম সেইবোৰ বনাইছিলোঁ আৰু আমাৰ এটা ইস্কুলৰ প্ৰজেক্টৰ কথা মই তোমাক ক'লো ন', যিহেতু ভাইটিৰ প্ৰজেক্ট বনাই আছো। আগতে মোৰ স্কুলত এটা প্ৰজেক্ট দিছিলে মানে পাতবোৰ ছিঙি কিনে সেইটো পাতবোৰ মানে লগাব লাগে। ড্ৰয়িং কপিত লগাই কিনে সেইটো পাতবোৰৰ নাম লিখিব লাগে, ইমান ভাল লাগি ছিল, এতিয়াও মোৰ মনত আছে সেইবোৰ হয়।
ছিলে আমাৰ তামততে মানে শুকাই গেছিল। পাতবোৰো চাই কেনে, ইটা বৰ ভাল লাগে আৰু পাতবোৰ মানে
নেইটো ড্ৰয়িং কপিবোৰ চালে, ভাল লাগে শুকাই যায় ন', এইটো পাতটো। আমিতো এইটো লগাইছিলোঁ আত ঠাদি। কিন্তু এতিয়া শুকাই গৈছে, ভাল লাগে দেখাতো ভাল লাগে আৰু নামো লিখিছিলোঁ সেইটোত মানে ভাল লাগে। সেইবোৰ প্ৰজেক্ট টো ভাল লাগে ন
হয় প্ৰজেক্ট বোৰ দিয়াতো বৰ ভাল লাগে কৰি। হয় এতিয়াটো বেছি লিখাটোহে বেছি দিয়ে আগ মানে আগতো প্ৰেক্টিকেল আমাক কৰিবও দিছিলে ন কিবা কিব বনাই আনিব দিয়ে ঘৰৰ পৰা যেনেকাে ঘৰ বনাই আনা আৰু মানে যিখিনি বস্তু মানে ফুলৰ তাপ বনাই আনিব দিয়ে মানে প্লাষ্টিকৰ কাটি কাটি কিনে ডিজাইন কৰি কিনে দিয়ে আৰু আজিকালি বেছিভাগ লিখিব দিয়ে আৰু
অ অ এইটোতো কলেজততো অ কলেজতো আৰু এতিয়া মই ভাইটিৰো বনাই আছো ন সেইটোতো মানে আজিকালি মানে সৰু ল'ৰা- ছোৱালীৰ কাৰণেও সেনেকুৱাই হৈ গ গ'ল মানে এনেকাই বনাব লাগে।
চবৰে মানে সৰুৰ পৰা ডাঙৰলৈ মানে আজিকালি মানে বেছিয়ে লিখা, বেছি হৈ পৰিছে আৰু
ঠিকে ক'লা এইটোয়ে হৈ গ'ল আজিকালি আগৰ নিচিনা নাই আগৰ দিনৰ নিচিনা আগতেটো আমি কিমান ঘ'ৰ বনাইছিলো কাৰ্টুনৰ ঘৰ বনাইছিলো ভাল লাগে এইটো হয় আগৰ দিনটো বৰ ভাল লাগিছিলে এই তিয়াও মই স্কুলত গ'লে সেইটো স্কুলত গ'লে মানে এইটো স্কুলত থৈ দিছে ন সজাই থৈ দিছে, সেইবোৰ চালে এতিয়াও মনত পৰি যায় অ সেইবোৰ বনাই ছিলোঁ বুলি ভাল লাগি যায়। এনে তুমি গৈছিলা নে তুমি আগৰ স্কুলত য'ত পঢ়িছিলা যোৱা
হয় হয় গৈছিলো মানে আমাৰ স্কুলত বৰ ভাল লাগে। মানে এতিয়াতো বহুত চেঞ্জ হৈছে ন মানে আজ আজিকালি বোলে বাহিৰ পৰা খানা আহে বোলে আগতে তো মানে স্কুলতে দিছিলে ন আজিকালি বাহিৰৰ পৰা খানা বনাই কেনে আহে। আৰু চবৰ টিফিনে টফিনে দি দিয়ে এইটো ভাল হৈ
অ অ সেইটো ভাল হৈছে।
হয় যিহেতু সিহঁতৰ মানে পোৱালী বোৰ মানে পেলাই থাকে ন মানে জো ৰ খানাটো নলয় আৰু যেনেকুৱা কৰে মানে বহুত বেয়া হয় এতিয়াতো মানে চবৰে খানা আহে। ভালদৰে ভাল খানা আহে আৰু ভাল ভাল খানা দিয়ে বা বেছিকে শনিবাৰে আগতে ইমান দিয়া নাছিলে হালোৱা, আৰু এবাৰতো মানে খিচাৰী, পায়স চব দিয়ে মানে। বৰ ভাল হয় আৰু, হয় ঠিক আছে দিয়া তোমাৰ লগত কথা পাতি বৰ ভাল লাগিলে।
অ ঠিক আছে দিয়া থেং ইউ।
থেংক ইউ।